হয় বৰ্তমান এনেই আছোঁ
অ
তুমি
লতো আমাৰ ৰ'দতে গ'ল ন ৰ'দ পিছত অলপমান টাইম বৰষুণ আহিল বাৰু আমাৰ ইয়াত তাৰপিছত আৰু এতিয়া ৰ'দে সেইবাবে অলপ সেইবাবে অলপ ফুৰিবলৈ ওলাই আহিলো ৰ বতৰটো
যাম অ ভালেই এতিয়া পুৰা পু ফুৰিব লাগে অলপ
চাহ পানী খালা
চাহ পানী খালো দিয়া
অঁ খালে অ মই খোৱা নাই ৰ'বা মই খোৱা নাই যাম আৰু অলপমান ঘ
অ বৰ্তমান কিনো কৰিব একাকো নাইয়েই আমাৰ
উমঁ কৰিবলৈ নাই মানে আমাৰ চামাৰ ভেকেচন চলি আছে।
হা!
ওম কমোৱাৰ দৰে হৈছে। পঢ়া নছোৱা ডৰে হৈ গৈছে।
উমঁ উম‌ঁ।
আনো এইবাৰ আজি আজিকালি আমাৰ চলি চলে, আজিকালি আমাৰ অসমৰ তুমি জনাই যে বিহু অসমৰ জাতীয় উৎসৱ। সেই সেই বিহুতো আ আ আ আজিকালি বিহু বিহু খে বিহু আমি দেখিবলৈ পাও যে, আমাৰ ওচৰ চুবুৰীয়া লগ হৈ যেতিয়া আমি বিহু মাৰিবলৈ যাও। যাওঁ, তাত ল'ৰা সকলে গামোচা আমাৰ ধুতি চলা পিন্ধি যোৱা দেখা পোৱা নাযায় এইটো আজিকালি কম অঁ মানে সেইটো বেয়া হ'ব, বেয়াৰ দিশে আমাৰ বিহুতো বেয়াৰ দিশে হে যাই আছে, তুমি এনে বিহুৰ বিষয়ে কে কি কি জনা বা কিনে কেনেকুৱা মনৰ ভাৱ, অলপ ক'ব পাৰিবানে?
হয় তুমি কলাই ঠিকে আছে, আগতে এনেকে ধুতি গামোচা এইবোৰ পিন্ধি গৈছিল, আজিকালি নাযায় কোনেও।
অঁ'।
বিহুতো আমাৰ ক'ব গ'লে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ আমাৰ কাৰণে।
হয়ঁ হয়ঁ।
আৰু বিহু আমাৰ তিনিটাই মাঘ বিহু কাতি বিহু বহাগ বিহু।
অ্ং ফুং ফুং সাং।
আৰু বিহু অসমীয়াৰ পোৰা একদম মানে, অসমীয়া মানুহৰ অন্যতম যিটো গাত লাগি থকা যদি উৎসৱ বুলি কও বিহু। তাৰ পিছত আহিব আমাৰ দুৰ্গা পূজা হওঁক হলি হওঁক।
হয়ঁ হয়ঁ।
মানে আমাৰ অসমীয়া জাতিটোৰ অন্যতম নাম বিহু, বিহু বুলি ক'লেও ভুল নহয়। বৰ্তমানৰ বিহু আৰু আগৰ বিহু তুলনাত বহুত পাৰ্থক্য আহি গৈছে।
হয়ঁ হয়ঁ হয়ঁ হয়ঁ, সেইটো তুমি ঠিকেই কৈছা। যে আগৰ দিনৰ বিহু আৰু আজিকালিৰ দিনৰ বিহু বহুত পাৰ্থক্য আছে।
উমঁ'।
সেইতো এটা সেইদৰে মোৰ তুমি কোৱা দৰে সেইতো ময়ো আজিকালি অনুভৱ কৰিছো আৰু, আমি যেতিয়া সৰু আছিলো। অঁ এতিয়া বিহুবোৰ বিহুবোৰ আমি আমি ইমানটো পোৱা নাই আৰু যে, আগৰ দিনৰ বিহুৰ আমি অনুভৱ কৰা নাই, কিন্তু যিখিনি পাইছো ছোৱা আৰু আগত আমি সৰু থকাৰ বিহু আৰু এতিয়া বিহুৰ মাজত পাৰ্থক্য বিলাক
তি চলা পিন্ধিয়ে বিহু নাচিবলৈ অহা দেখা গৈছে। ছিল কিন্তু দেখা নোপোৱা, নাই ঠিক সেই আমাৰ ককাই ককা আইতা সোনকোৱা, বা মা দেউতা সোনকোৱাৰ মতে আমাৰ আগত তে আমাৰ বিহু বোৰ বিহু নৃত্য, বিহু নাচিছিল আমাৰ আহত ৰাজহুৱা স্থানত, আজি আজিকালি আজিকালি আছে কিন্তু আমাৰ মঞ্চত বা আমাৰ মঞ্চত আমাৰ বিহু উদযাপন কৰা দেখা যায়, ঠিক সেইদৰে তুমি কলাই বিহু তিনি এতিয়া তিনিওটা বিহুৰে আমাৰ বেলেগ বেলেগ বেলেগ মানে বহাগ বিহুক আমি যেনে ৰঙালী বিহু নামেৰে জানো বা কাতি বিহুক কঙালী বা মাঘ বিহুক ভোগালী বিহু নামেৰেও জানো, এনে তুমি তুমি জনাত বহাগ বিহু বহাগ বিহুক কেনেদৰে উদযাপন কৰে, সেইটো অলপ তুমি মোক জনাব পাৰিবা নেকি? তোমাৰ তোমাৰ তোমালোকৰ ঘৰত কিদৰে আৰম্ভ উদযাপন কৰে?
মানে ব'হাগ বিহুতো জানাই সকলোৰে আমাৰ অসমত সাতদিন পালন কৰা হয়, প্ৰথম দিনা আপোনাৰ তোমাৰ গৰু বিহু মানুহ বিহুৰ
হয়
বহুত বিহু আছে তোমাৰ নিজৰে মনত নাথাকে জেং বিহু আছে প্ৰথম দিনা কি কৰা হয় এই গৰু বিহুৰ দিনাখন তোমাৰ গতেই গৰু ছাগ কিছুমান ছাগলী হক
মা হালধি তাৰপিছত লাও বেঙেনা আদি সদায় চবকে ধুৱা হয় নতুন পঘা পিন্ধোৱা হয় তাৰ পিছদিনা মানুহ বিহু মানুহ বিহুনাখনতো আমি গোটেইবোৰ মানে নতুন নতুন কাপোৰ পিন্ধো কাপোৰ পিন্ধি ডাঙৰৰ আশীৰ্বাদ লওঁ
হয় তুমি অলপ যেগাটো দিবা নেকি তোমাৰ
তাকেই তোমাৰো শব্দটো ভালকে অহা নাই, উম', উম '।
অ অ অ
মানে ক'লোয়ে যে গৰু অ মানে ক'লোয়ে গৰু বিহুৰ দিনা আমি মানে গৰু ছাগলী লাও বেঙেনাৰে দীঘলতি মাখিয়তি পাতেৰে কোবাই কোবাই গাধোৱা আৰু গা ধোৱা হয় নতুন পঘা পিন্ধোৱা হয় ভালকে পূজা আচ ৰচনা কৰা হয় আমি গৰু যিহেতু আমাৰ গৰু আমাৰ মা বুলি কোৱা হয় আমাক হিন্দু ধৰ্মত ভালকে পূজা অৰ্চনা কৰো পিছদিনা মানুহ বিহু মানুহ পিছদিনাখন আমি সকলোৱে এই নতুন কাপোৰ পিন্ধি নতুন গামোচা লৈ পেলাই ডাঙৰৰ আশীৰ্বাদ লওঁ তুমিও এইটো চাগে কৰাই
কৰোঁ কৰোঁ আমাৰ এইফালে এইটোৱে নিয়ম যে গ প্ৰথম দিনা আমাৰ চতৰ শেষৰ দিনা পৰা বিহু আৰম্ভ বহাগ বিহু প্ৰথম দিনা আমাৰ মানুহ গৰু বিহু গৰু বিহুৰ দিনা তুমি কোৱা যে আমাৰ নদীলৈ গৰু ছাগলীক লৈ যায় আহ মাখিয়তীৰ পাত বা আমাৰ উম আমাৰ এই কি বুলি কয় এইটো লাও বেঙেনা বা মাহ হালধিৰে গা ধুৱাই দিয়া হয় তাৰ পিছত আমাৰ সেই সেই গৰু গা ধোৱাৰ টাইমত এটা আমাৰ গানো আছে আমাৰ লাও খা বােঙনা খা বছৰে বছৰে বাঢ়ি যা কিবা সেনেকুৱাই কয় আৰু সে সেইটো গানেৰে তাৰ পিছত সেই গা ধোৱাৰ পিছত উম, গৰুটোক লৈ আ গৰুলৈ লৈ আহি থৈ দিয়া হয়, তাৰ পিছত গ--লি হ'লে তাক নতুন পাঘা দিয়া হয়। পাঘাটো থোপা মানে বহুত বহুত বস্তু জ
জক কৈ এটা থোপা দিয়া হ কেইডাল মানে যোনকেইলা আমাৰ পাঘা থাকে সেকেলা সেকি কি খিনিতে গৰুটোক পঘা বিহান দিয়া হয়।
হয় হয়।
তাৰ পিছত আমাৰ সিদিনা মা তুমি কোৱা দৰে, মানুহ বিহু মানুহে সৰুৱে গা পা ধুই সৰুৱে ডাঙৰক সেৱা অৰ্চনা কৰে। তাৰ পিছত আমাৰ নতুন কাপোৰ বা বিহান লোৱা দেখা যা তৃতীয় দিনা আমাৰ আমা স আমাৰ ইয়া সকলো বেলেগতো তোমালোকৰ হে হয় কিদৰে গোসাই দিও নাজানো পূজা কৰা হয়। সেইদিনা আমাৰ বা গোসাঁইৰ আমি বাহত
আ নদী কাষৰীয়া অঞ্চলক লৈ অহা হয়। লৈ আহি সেই নদীৰ কাষৰীয়া অঞ্চলত পুতি কিন্তে সেৱা কৰা হয় আৰু ঘৰে ঘৰে নিয়া হয়। ঘৰে ব বাল বাঘ হওঁক বা খাই এতিয়া আমাক বা তাক লৈ যোৱা হয় ন, লৈ যলে যাৰ ঘৰত নাই তাৰ চাউল দিব লাগে বা আমাৰ গামোচা বা ডালত বান্ধিব লাগে। ঠিক এইদৰে আমাৰ তাৰপিছত। এই বিহু সাত দিন, সাত দিনৰ দিনা আমি সাত বিহু বুলি এই বিহুতো সাত বিহু বুলি জানো। তাৰপিছত সেই সাত বিহুত আমাৰ ধৰি লোৱা এইটো কি বুলি কয়, সাতবিধ কেলে আমাৰ আ আও অতীতৰ পৰাই চলি অহা নিয়ম সাতবিধ শাক কেৰে আমাৰ তাত খোৱা বোৱা সা এক সাজ খাব লাগে হাত বিধ শাকেৰে। ঠিক সেইদৰে আমাৰ কা কাতি বিহু কাতি বিহুক তুমি জানাই চাগে আমাৰ কাতি বিহুক কঙালী বিহু নামেৰেও জনা যায়। যেতিয়া আমাৰ তালত ভৰালৰ ধান বা আমাৰ আহ শাক পাচলি বা চব নোহোৱা হয় ন। তেতিয়া আমাৰ সেই কঙা আমাৰ ঘৰবোৰ কঙাল পৰাৰ দৰে হয়। ঠিক সেই সময়ত আমাৰ কা কাতি বিহু কাতি বিহু পালন কৰা হয়। এই তোৰ কাতি বিহুত আমাৰ তুলসীৰ তলত চাকি দিয়া হয় বা আমাৰ অ, পথাৰৰ ধাননি পথাৰৰ মাজত চাকি দিয়া হয়। বা আমাৰ ভৰাল ঘৰত চাকি দিয়া হয়। ঠিক সেইদৰে আমাৰ সেইদিনা গধূলি আমাৰ লোকসকলে যায়, মানুহৰ ঘৰে ঘৰে যায় বা দেখা বন্ধুসকলে ঘৰে ঘৰে যায়। আমাৰ এই কি বুলি কয় এইটো? শৰাই ভঙিব ভাঙিব যোৱাৰ দৰে বা শৰাই চুৰ কৰিব যোৱা দেখা
হয় হয়।
অলপ ক'ব পাৰিবা নেকি?
কঙালি বিহু দিনা খন। ত কঙালী বিহুৰ পৰত তুমি কলাই গোটেইখিনি। শুনিছেনে?
অ।
মানে মাঘ বিহুৰ দিনাখন যিহেতু, মাঘ- বিহুৰ দিনা আগতে উৰুকা খোৱা হয় উৰুকাৰ দিনা আমি সকলোৱে মানে লগে ভাগে মিলি এসাজ খাওঁ। আৰু আগৰ পৰাইতটো পৰম্পৰা চলি আহি আছে যে কাৰোবাত জেউৰা চুৰ কৰিব। কাৰোবাৰে হাঁহ চুৰ কৰিব সেইটো নিয়ম মানে চলি আহিছে কোনো মানে বেয়া নাপায় সেইদিনা। তেতিয়া কিন্তু কোন বেয়া নাপায়। তাৰ পিছত গোটেইখিনি লগ হৈ একেলগে এসাজ- খাই। আৰু পিছদিনাখন মেজি জ্বলোৱা হয় এইটো সকলোতে জ্বলোৱা হয় পিছদিনাখন।
হয় হয়।
মেজি জ্বলাই অগ্নি দেৱতাক- চবে পূজা কৰে যাতে গোটেই বছৰো তেওঁলোকৰ ভালকে যায় গোটেই ভৰাল, পোক নথৰে। ভৰাল যাতে ভৰি থাকে ধানেৰে।
হয় হয় হয়, এইবোৰ-
তেনেকৈ চলে আমাৰ বিহুতো।
থিক আৰু মা মা মাঘ বিহুতো তুমি ক'লে যে প্ৰথম দিনা উৰুকা ত উৰুকা বা- উৰুকাৰ আগতে আমাৰ বিহুতৰ বিহুতো উদযাপন কৰিবৰ বাবে- তাৰ কিছুদিন আগতে আমাৰ লগ- গাঁৱৰ ল'ৰা ছোৱালী বোৰ লগ হৈ কিন্তু আমাৰ এটা ভেলা ঘৰ। অ ৰাজু ওৱাৰফে ভেলা ঘৰ বনোৱা দেখা যায়। আমাৰ সেইটো পৰম্পৰাই বাৰু, এই ভেলা ঘৰ বনাই- আমাৰ সেই উৰুকাৰ দিনা ৰাতি আমাৰ লগে ভাগে এসাঁজ খাই উঠি আমাৰ- সেই ভেলাঘৰটোতে থকা হয় বা আমি থাকো জেউৰা ৰাতি জেউৰা বা, জেউৰা- চুৰ কৰি আনি সেই জেউৰাৰে আমি জুই পুৱাও বাৰু, বা ঠিক তুমি- দাৰ ফিৰ দিনা আমাৰ। মেজি জ্বলোৱা গা পোৱাই নদী বা, অ নদীত গা- ধুই - মেজি জ্বলাও মেজি জ্বলাই মেলি আমি- পিছত আমি আলোচনা কৰো আমাৰ সেইদিনা কণী খেল- মহ খে মহ' যুঁজ খেল সেইবোৰ খেলো আমি।
হয়।
এইদৰে আৰু আমাৰ বিহু বোৰ আহ পালন কৰা হয় বা আমাৰ বিহু বোৰ এতি আমি জানো যে আমি এইটো কৃষি ভিত্ত- কি উৎসৱ, এই বিহু আমাৰ কৃষি- লগতে জড়িত বাৰু তোমাৰ লগত বিহুৰ বিষয়ে আলোচনা কৰি মোৰ বহু ভাল বহুত ভাল লাগিল।
মোৰো ভাল লাগিলে তুমি গোটেইখিনি কথা কলা মই গম পালো মই জানিলো। ঠিক আছে ধন্যবাদ।
উম ধন্যবাদ।
অ কোৱা?